অ, হেল্ল' অ অ শুনিছোঁ ক? কি কৰিছ? হেল্ল', শুনিছ নাই?
হেল্ল'
শুনিছ নে?
অ শুনিছোঁ শুনিছোঁ।
কি কৰিছা?
আছোঁ এনেই চোতালতে খোজকাঢ়ি আছোঁ।
অ গৰমত
যে
উম। বাকী ভাল?
ভালে আছো দেই। তোৰ খবৰ ক?
ভাল ভাল মোৰ। বহুত গৰম পৰিছে এইকেইদিন ন?
এ কি কবি আৰু একদম চাটি ফুটি লাগি গৈছে দেই ক'ত থাকো ক'ত নাথাকো। দিনততো কাৰেণ্টটো কাটিয়েই দিয়ে।
উম আমাৰ গাঁও-ঘৰবোৰত বেছিকে কাটে নেকি বাৰু একদম দিনত নাথাকেই কাৰেণ্টটো।
জানো পায়।
উম।
মিডিল ক্লাছ মানুহ যে আমি গম পাই যাওঁ আৰু গৰম দিনত।
তাকে, ধনী ঘৰৰ মানুহৰ ঘৰে এ চি, ফেন আকৌ লগতে তোৰ কাৰেণ্টটো গলেও ইনভাৰ্টাৰ থাকে।
তাকে। দিলে চ এইদিন কেইডাল মানে ভাবিছিলো যে হেৰি বোলো এবাৰ গৰমটো ইমান নাহিব নেকি বৰষুণ বৰষুণ নিচিনা হৈ আছিলে মাজতে। এই তিন দিনত মানে একদম গৰম যেনেকুৱা দিছে।
উম।
আৰু কেনেকুৱা ৰাস্তাত ধূলি ওলাই যাব নোৱাৰি।
সবফালে প্ৰদূষণ নে ন।
নহব কেলে ইমান গছ চছ কাটি তহিলং কৰিছে।
উম আৰু আজিকালি গাড়ীও বেছি হ'ল মানুহ মানুহ বেছি হৈছে গাড়ী বেছি হৈছে।
আজিকালি প্ৰত্যেক ঘৰতে এখন এখন গাড়ী। কিছুমানে কামত গাড়ী লয়, কিছুমানে দেখ-
সেইটোৱে।
মানুহ যাবলৈ আহ মানে ৰাস্তাত মানে জেগাই নাই নিচিনা একদম গাড়ী মটৰ ইমান ধূলি মানে।
ধূলি লগতে কিমান এ এক্সিডেন্ট হোৱাৰ চান্স থাকে। উম।
সেইটোৱে হেৰি ৰাস্তা বনাই আছে নেকি?
অ' হয় নি! সেইকাৰণে ধূলি অলপ বেছি হৈছে চাগে আৰু আজিকালি ৰাস্তাই ৰাস্তাই পানী পানী দিয়া গাড়ী এখন ঘূৰি ফুৰে নহয় আজিকালি। অ সেইটো কাৰণে ঠিকে কৰিছে বাৰু দে চৰকাৰে। কিন্তু কিমান পানী দিব হয় নাই ক? কিমান পানী দিব?
এতিয়া চাবা হা তোমাক কথা এটা কওঁ এতিয়া পানী টেংকাৰখনে পানী মাৰি গ'ল ৰ'দেটো তাপ দিয়ে আছে। লগালগতো শুকায়ে থাকিলে পানী খিনি কি লাভ হল আকৌ ধূলি হলেই।
উম, সেইয়াই।
মানে এতিয়া ওলাই যাব লাগে অকমান মানে বজাৰৰ ফালে টাউনৰ ফালে গৰমতকে বেছি সেই ধূলি খিনি কথা ভাবি মানে ওলাই যাবলৈ মন নাযায়।
সেইটোৱে।
তুমি চুলি খিনি ধুই যাবাহে, আহি পাবা ঘৰত একদম চুলি অৱস্থা নাই লেতেৰা হৈ যা
তাকে, আৰু সদায় সদায় চুলি - চুলি ধোৱাটো সম্ভৱ নহয় ন এপ ফালে ওলাই গলে মানে, সেইটোৱে। উম। উম, আমি দেখাখিনিতো দেখাখিনিয়ে যোনখিনি আমি নেদেখ- খু গোটেই চাৰিওফালে ধূলি মাকতি। সেইগিদিনা আমি কিছুমানতো দেখিয়ে নাপাওঁ ন দেখা- খিনি ইমান বেছি বুলি ভাবিছো তাৰ উপৰিঞ্চি গোটেই আৰু বাকী কিমান চবফালে ধূলি মাকতি।
তাকে চোৱা আক আমি এতিয়া কাৰেণ্ট নাথাকিলে বাৰু আমি আ আগফালে আহি গছ গিজোপা আছে গছজোপা ইমান ধুনীয়া ছা পৰি থাকে তাতে বহোঁ। বতাহো মাৰে তেনেকে বহোঁ, কিন্তু যত টাউনৰ মানুহ বিলাকৰ ওচৰত- ত মানে তাহাঁতৰ ধৰাটো ইনভাৰ্টাৰ থাকেই বাৰু তথাপিও মানে যদি বাই চান্স কেতিয়াবা কাৰেণ্টৰ কিবা প্ৰব্লেম হয়, সেতত আগফালে গছ এজোপা নাই যে গছৰ তলত বহোঁ। তাহাতি বাৰু কেনেকে থাকে আৰু ৰুমটো
সেইটোৱে আৰু য'ত এতিয়া গা গাঁও জেগাত চাৰিওালে সেউজীয়া গছ-গছনিৰে ভৰা, তাৰ পৰা আমি ধু মানে অক্সিজেনটো আমি নিম মানে সুন্দৰকে পাই থাকোঁ। কিন্তু সিহঁতে মানে ডেইলি-সদায় মানে সেই ধূলি-মাকতিৰ মাজেৰে, জীৱন কটাই আছে নিচিনা।
সচাকে দে, এতিয়া চোৱা গৰম হ'ব পাৰে কিন্তু মানে কি হয় গাঁৱৰ জেগাবোৰতে ভাল। কমচেকম আমি অকণমান বাহিৰত বহি পিনে বতাহটো খাব পাৰিছোঁ না। আজিয়ে চোৱা, দিনটো কাৰেণ্ট নাই। দিনটো মানে কাৰেণ্ট নাই? গছৰ তলতে বহি থাকিলোঁ-থাকিলোঁ, বতাহ মাৰিছে কি ধুনীয়া। সময়ো তেনেকেই গ'লগে ন'।
তাকে, সেইয়াই
গাঁও ঘৰবোৰে ভাল দে সঁচা কথা ক'ব গ'লে, এতিয়া ক'লে কি হ'ব গাঁওবোৰ আপডেট হোৱা নাই কিবা হোৱা নাই। এনে গৰমৰ দিনকেইটাৰ কথা ভাবাচোন তুমি
ইয়াত যেন এ মানে গাঁৱত পৰিৱেশ খিনি গাঁওভাগে ঠিক আছে। বাকী ওলাই যোৱা চহৰৰ কথা খিনি যেনেকে, সেইখিনি মানে তো চ তোমাৰ চহৰৰ মানুহ খিনিক সেইকাৰণে সুবিধাজনক হৈছে, এ চাকৰিৰ কাৰণে। আৰু আমাৰ গাঁৱৰ পৰিৱেশৰ মানে কি হয় চাক শান্ত কাৰণে সেই বুলি ক'ব পাৰে।
উম' তাকেই মানুহবিলাকে এতিয়া চোৱা যিমান পাৰে গছবোৰ কাটিছে, ৰাস্তা বনাইছে। ঠিক আছে বাৰু ৰাস্তা পদুলি বনাইছে, ৰাস্তা লাগে মানুহক কিন্তু গছ কেইজোপা ঠিক আছে ৰাস্তা তাৰ মাজত পৰিছে কাৰণে গছবোৰ কাটি দিছে বাৰু কিন্তু তাৰ বিনিময়ত এজোপা গছ তুমি ৰোৱা। কিন্তু ৰোৱা ৰোৱা নহয় গছ, যিমান পাৰিছে কাটিছে সেইকাৰণেতো ইমান প্ৰদূষণ হৈছে, গৰম বাঢ়িছে। এতিয়া মানুহে সিমান খিনিলৈকে চিন্তা কৰি নাচায় বুলিহে, কিন্তু সঁচা কথা ক'বলৈ গ'লেতো সেইটোয়ে ন মেইন কাৰণটো
সেইটোৱে-সেইটোৱে
তাতে গাড়ী-মটৰবোৰ আছে ধূলি-মাকতি।
সেইয়া।
কি কবা আৰু দে
পৃথিৱীখন মানে আগৰ দৰে মানে অ, আগৰ যোনটো মানে এ উম' মানুহৰ ব্যস্ততা বাঢ়ি গৈছে, তাৰ লগতে মানে বা তোমাৰ সব ফালে মানে মানুহে মানে একো কথা ভাবি পৃথিৱীখনৰ বিষয়ে মানে ভাবিবলৈ কাৰো সময় নাই মানে নিজৰ জীৱনটো চলাই নিয়া ইয়াত মানে মানুহে
তাকে মানে এতিয়া আমি যিমান খিনি সুবিধা পাইছো। কিন্তু যিখিনি পাইছো, আমি সিমানখিনি যে হেৰুৱাইও আছো। সেই
উম' সেইটো ভবা নাই, পিছলৈ কোনো ঘূৰি চোৱাই নাই।
এতিয়া আগৰ পৃথিৱীখন যেনেকে সেউজীয়া আছিলে, এতিয়াতো নহয় ন এতিয়া সেউজীয়া চাবলৈ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ মানুহে বাহিৰলৈ যায় কোনোবা-কোনোবা জেগাত যায় কিন্তু সেই সৌন্দৰ্যটোতো গাঁৱতে আছে বা এনেকুৱা চহৰ নগৰতে সেই গছ-গছজোপা কাটি দিলে সৌন্দৰ্য বাঢ়ে, সেইটো কোনো চিন্তা নকৰে ন।
কোনো চিন্তা নকৰে
কি ক'বা এই-এইবোৰ অকল পাতি থোৱা কথাহে আৰু, আমিতো একো
পাতি থোৱা, কৰিব নোৱাৰো সেইয়াই।
বতাহৰ হেৰি, ফেনৰ বতাহতকে যে গছৰ বতাহ তলত বহি যিটো আৰাম শান্তি ওম সেইখিনিে আৰু গা চহৰৰ মানুহখিনিয়ে বুজ-
বুজি নাপায় বুজি নাপায়। বুজি নাপায় তেওঁলোকৰ অকল জীৱনটো কিদৰে সুন্দৰ কৰে।
ওম। এতিয়া চাবা আগতে আমি স্কুলৰ পৰা আহোঁ বা ক'ৰবাৰ পৰা আহোঁ ৰাস্তাতে গছবোৰ থাকে ধৰা গছৰ চাওঁতে অকণমান ৰৈ ধৰা নিজৰ হেৰি মানে কষ্ট খিনি বা ভাগৰ খিনি অ আঁতৰাও কিন্তু এতিয়া তুমি গছজোপা বিচাৰিয়ে নোপোৱা বহুত দূৰ-দূৰনিলে গছ নাই নাই নাই। হেপাই যাওঁ মানে নে ঘৰটো পাওঁ মানে, একদম মানে ভেপাই যাওঁ গৈ নাই অকণমান গছজোপা ওচৰত ৰখিবলৈ পানো এঢোক খাওঁ নাই জেগা নাই।
সেয়াই
পাৰিলে থকা কেইজোপাও কাটি তহিলং কৰিব ৰাস্তা বহল কৰিবলৈ।
সেয়া, সেইবোৰে হৈ আছে। আমি কাকো কব নোৱাৰো বা ওচৰ চুবুৰীয়াক কেতিয়াবা দুৱাষাৰ আমি কব পাৰিলেও। এতিয়া চৰকাৰে যিখিনি এতিয়া দীঘলী পুখুৰী গুৱাহাটীৰ চাৰিওফালে এ তোমাৰ কি নাম আছিলে এখন দীপৰ বিল, দীপৰ বিলৰ চাইদত গোটেই গছ কাটি তহিলং কৰিলে। তাত কিবা ইণ্ডাষ্ট্ৰি বঢ়াব বা কিবা বনাব কিন্তু সেইখিনি- সেইখিনিৰ পৰা কিবা এটা অ হ'ব মানুহ ঘৰ ভাল কিন্তু তাতে এটা ইফালৰ পৰা এটা বেয়া কাম এটা হ'ল, হয় নাই? গছ- গছনি কাটি এতিয়া জীৱ জন্তু তাত বাস কৰে সেইখিনি এতিয়া কলে যাব ৰাস্তালৈ ওলাই আহিব মানুহৰ অশান্তি হব। ৰাস্তাত আ গাড়ী চলাওতে অসুবিধা হ'ব
উম, তাতে এতিয়া জীৱ জন্তুকেইটাওতো গাড়ী খুন্দাত মৰিব। হয় নাই? সেনেকেতো কিমান বস্তু নাইকিয়া হৈ গৈ আছে। তাকে পাই সচাগে হেৰি, ঠাণ্ডা দিনকেইটাই ভাল আৰু দিয়া।
উম সেইয়াই।
গৰম দিন কেইটাত শান্তি নাই, একদম ইফাল-সিফাল কোনফালে ওলাই যাবলৈও বহুত বাৰ চিন্তা। কৰো কিবা ইম্পৰ্টেণ্ট একদম এৰিব নোৱাৰা কাম এটা হবলেহে যাওঁ আৰু ওলাই নহলে সেই সূৰ্য দেৱতা অকমান মানে আঁতৰ হোৱাৰ পিছতহে ওলাই যোৱা আন্ধাৰ আন্ধাৰ হৈছে আৰু মানে অ ব ঠাণ্ডা দিনত মানে কি হয় কৰ'বাত গৈ মানে শান্তি লাগে গম পোৱা নে? কাপোৰ খিনি পিন্ধি মেলি গৈ খাই বৈ শান্তি মানে গৰম দিনত মানে কাপোৰ গিটাইপ পিন্ধি আকৌজ
পিন্ধি ওলাই যোৱা, উম, সেয়াই, কি পিন্ধিম কিনি পিন্ধিম, কি পিন্ধিলে আমাৰ মানে গাটো পাতল লাগিব, অকণমান বতাহ সোমাব এনেকুৱা টাইপ। উম।
আমাৰ ছোৱালী মানুহ বোৰে অকনমান দিগদাৰ দিয়া, ল'ৰা বিলাকেতো যেনেকে ওলাই লৈ যাবই পাৰে।
সেইয়াই। মানুহৰ চিন্তা ধাৰাবোৰ কি কৰা যায় মানে অ আমি ভাবিবহে পাৰো, পাতিবহে পাৰো কিন্তু মানে পৃথিৱীখন যেনেকে চলি আছে সেই দিশেতে, সেই দিশতে গৈ আছে আৰু
এদিন চাগে এনেকে নাইকিয়া হৈ যাব বুজিছা।
সেয়াই।
বা কি কোৱা হেৰি, ঘৰত ঠিকে আছে নে চবৰে।
ভালে-ভালে। এতিয়া মানে বি বি বিষয়বোৰ অলপ কথা পাতি অকন ভাল লাগে ন? এনেইতো পতা নহয় কিন্তু এই যে পৃথিৱীৰ যিবোৰ সময় সমস্যা মানুহৰ প্ৰাকৃতিক সমস্যাবোৰ যিখিনি আছে সেইখিনি লৈ যদি আমি অকণমান কথা পাতিব পাৰোঁ আপ।
তাকেই আৰু সেই পাতিলো পাত -পাতি পতাহে আৰু ধৰা তুমি পাতিছা মই কৈছো এষাৰ।
মানুহৰ চিন্তাধাৰা খিনি ঘপকে বদলাব নোৱাৰো কিন্তু এ এজনৰ পিছত, অ
আমি চোৱা আনৰটো ধৰা চিন্তা ধাৰা সলাব নোৱাৰো। কিন্তু নিজৰ তো সলাব পাৰিম ন, এতিয়া তোমাক কলো এতি তুমিটো ধৰা বুজি পাইছা অলপ হ'লেবা তুমি মোক ক'লা মই ত অলপ বুজি পাইছো ন তেনেকে তেনেকে মানে অলপ ধৰা আগবাঢ়ি গ'লে চবেই নিজৰ নিজৰ অ চিন্তা ধাৰাবোৰ সলাব দিয়াচোন।
উ উম। অ বাকী ঠিক আছে দিয়া ভাল লাগিল কথা পাতি।
ৰাখাই নেকি ফোনটো।
অ অলপ অলপ পিছত ফোন কৰি আছো আকৌ। ভাল লাগিলে দেই আজি কথাখিনি পাতি বিষয়টো লৈ অ অ।
তেতিয়া' তুমি ফোন কৰা তেতিয়া আমি বেলেগ এটা বিষযে অলপ মান দিচ-
অ অ আলোচনা কৰিব লাগিব। অ অ ঠিক আছে দেই ঠিক আছে অ।